হেল্ল'।
হেল্ল'।
উম। ক শুনিছো।
লেনবোৰ ভাগ এটা বেচেলৰ আছো। হ হ পোবালি কিন্তু শকতো হোৱা নাই কিনো হোৱা নাই।
অ' একে ভাগে আছে উম।
উম, বাকী আমি চবেই চেইনজ হলো পূবালী লিচা। তাহত দুয়োজনী সেনেকেই থাকিল।
উম। হেৰি ৰেটিং কিমান আছে হেৰি কিটা?
টিং কিমান আছে চাই কেনে? কি কি?
এইকেইটা লেপটপকেইটাৰ ৰেটিং কিমান আছে অনলাইন?
ফাইফ
আৰু কিনিছে কিমানে?
ফৰ পইণ্ট থ্ৰী, ফৰ পইণ্ট ইমান ভাল পাইছে নে ফৰ পইন্ট থ্ৰী, ফাইভ এনেকে আছ
লাখত নে হাজাৰ?
লাখত।
উম ইমান ভা ইমান কিনিছে নে এ অনলাইনৰ পৰা মানুহে?
আজিকালি বহুতে অনলাইনৰ পৰাই কিনে ন?
অ প্ৰিফাৰ কৰে সচাকে মানে আজিকালি অ ন চেল চলি ফচনোয় ধুনীয়া অনলাইন। ভালো আহে কিন্তু বহুতে লয়।
ভাল আহে ইয়াতেও।
উম এই মৃনালী ফোনটো কমত পাই তাতে লৈছে নহয় ধুনীয়া আহিছে। চলি আছে দেখোন ভালকে।
উ মানে যিকেইটাই ইউজ কৰা দেখাইছে ন ভালে দেখিছো জানানে।
উম।
ভাল পাইছোঁন। উম উম
আৰু তো কেতিয়াবা এনেকুৱা হয় নে অনলাইনত ধৰ তো কাপোৰ এটা বা বস্তু এটা বহুত পচন্দ হৈছে দেই। তাৰ পিছত এ ৰেটিংবোৰ চাওঁতে এনেকুৱা বিভৎসকে কোনোবাই পিন্ধি দিয়ে নহয় তাৰ পা আৰু সেইটো লব মন নোযোৱা হৈ যায়।
অ, মই প্ৰায় হল।
মোৰো মোক কেতিয়াবা কিবা কুৰ্তি এটা পেচন হব‌ই, অ সেইটোয়ে ইমান অশান্তি লাগে।
উম ফিজিবল হৈ ফটোটো দিয়ে তাৰ পিছত মোৰ এনেকুৱা লাগে এইটো কটন নহয়। নাই লৈ যায়।
সঁচা।
তাৰ এতিয়া জানানে কটন নহ'লে ল'বও নোৱাৰো।
নোৱাৰো ইমান
কাৰণ গৰমৰ দিন বেছি থাকে।
উম।
আৰু দোকানতো মানে লাৰি লিৰিকি বিধাৰি চাই কি নাই আহোহে, কত থাকিব বেয়া পাওঁ আজিকালি মই বাৰ যাওঁ। কোনো আধাৰ
অহ।
অ চাও, কথাপ সপম পোৱা নাযায়ে দে। অ কোৱা? অ আজি কালি চব কিবা ৰেয়াৰ থাকে, অ। ৰেয়ান কিতা এতিয়া ঠাণ্ডাৰ দিনৰ কাৰণে ভাল। গৰমৰ দিনা মানে ৰেহান ভাল নহয়। এটা ধুনীয়া কুৰ্তা পাইছো জানা নে?
ক'ত ফ্লিপকাৰ্ট?
দামটো কম আছে।
কিমান কটন হয় নে পিয়ৰ?
হা?
পিয়'ৰ কটন হয়নে?
অ, জানো।
পিয়ৰ কটন পাব দিগদাৰ বহুত ৰেটিং চাব লাগিব কিছুমানৰ ধুনীয়াকে দি থয় মানে পিয়ৰ কটন হয় নে নাই ৰেটিং কিছুমান ভাল থাকে বাৰু।
উম, চাচোন
এই এতিয়া ৰিচেন্টলি ফ্লিপকাৰ্টত বহুত হেৰি দিছিলে নহয়। এইটো ভাল লাগিছে কিন্তু - ভাল লাগিছে কিন্তু।
মোৰো
এইটো কটন আহিবনে বাৰু। সন্দেহ আছে কটনত।
উম,
মোৰ আজিকালি চৰ্ত কুৰ্তি ভাল লগা হ'ল। লং বোৰতকে চৰ্ত কুৰ্টি ভাল লগা হ'ল আজিকালি।
উম, এই তোমাৰ তাইক পিন্ধাৰ কাৰণে ভাল লাগিছে কিন্তু মোৰ লগা নাই টু নাইনটি চেভেনৰ এইটো কটন দিব।
অ, সেইটোৱে দামটো চাই মানে কামটো হ'ব নিচিনা নালাগে।
অ, মইতো চৰ্ত কুৰ্টি বহুত আনিলো এতিয়া মানে মানে আৰু চৰ্ট কুৰ্তি আনিব
উম, তইতো বহুত পিন্ধ চৰ্টে পিন্ধ। উম, ফেঞ্চিত দেখোন পিন্ধাবোৰ চবে পিন্ধিয়ে দিয়ে ভালেই নালাগে।
ফেঞ্চিত মানে চব একে ওলাই ন বহুতে লৈ দিয়ে ল'বই মন নাযায়।
অ, ফেঞ্চিত এই বেগ হাউচৰ কাষত যে এটা মানুহ বহে তেওঁ চৰ্ত কুৰ্টা হেল্লো
সেইটোত ভাল।
হেল্ল', সেইটোত ভাল অ, তেওঁৰ তাৰমানে পিয়ৰ কটন ধুনীয়া মনৰ পচন পায়।
উম, মোৰ কিনি নাই পোৱা কিন্তু সেই মোক
উম, মই কিনি নাই পোৱা কিন্তু অ, মই তাৰ পৰা আনো। সেইকাৰণে কৈছো
এনেই কিমানকে দামবোৰ একেই নে?
একে দাম টু ফিফটি।
উম, অ, তা কিন্তু সেই - সেই চাইডৰ লাইনতটো ধুনীয়া - ধুনীয়া লিপষ্টিক আৰু ইয়েৰিং চেইৰিং চব পাই কিন্তু।
চব পায় কিন্তু উম, মই তাৰ পৰাই আনিছো আকৌ মাৰ্চৰে হেয়া
অ', অ', অ', তাতে চাই আনিব পাৰি নেকি?
উম সিহঁতে নিজে তোৰ হা স্কিনটো চাই সিহঁতে মেটচ কৰি দিয়ে।
তেতিয়া হলে তাৰ পৰাই কিনিম।
উম এদিন যাম ৰ টাইম আছে। মানে অফলাইন ওৱান এইটটি মানত পাই যায় আৰু।
অঁ ইয়াত কিন্তু ওৱান নাইণ্টি লিখা আছে অনলাইন।
উম। এতিয়াহে কিন্তু সেইটো বেয়া ঘৰলৈকে অনালৈকে দুশ টকা হৈছে।
অঁ অঁ হেৰি শ্বিপিং চাৰ্জ লাগে নহয় আজিকালি বহুত লগায়, হেণ্ডেলিং ফিজো লগায়,।
উম কিমান হেণ্ডেলিং ফিজ একেলগে? উম পাচ টকা হেণ্ডলিং ফিছ লগাব।
অঁ।
সেইকাৰণে মানে মই - মই যাম ৰ। ওলাবিচোন এদিন আমি জুপিটৰখনত যাম, একেলগে ফেঞ্চিও যায় আহিম।
অ হব।
হে?
অহ।
এই কম্পিউটাৰ ক্লাছত যাওঁতে যামদে, কম্পিউটাৰ ক্লাছৰ পৰা দুয়োজনিয়ে বাহিৰে বাহিৰে গুচি যাম।
অ অ, হ'ব উম।
আৰু মোৰ বহুতেই এই ফেঞ্চিত যে এই উম কচমেটিকৰ দোকান কেইখনৰ কাষত। এখন যে ৰেষ্টুৰেণ্ট আছে, আমি যে চাওমিন খাইছিলো। তাত চাওঁমিনটো খাব। মন গৈছে, এয়া দু কানীখনৰ মাজতেই যে এখন ৰেষ্টুৰেণ্ট থাকে বেনডশীট। নহয় নহয় ইফালে, ফুট পাথৰ দোকানবোৰ যে। গলিটোত আছিলে দে। এই যে দানতটো পৰা যে আমি বকি বকি যে খাৰু কমত আনো গলত পিন্ধা সমত আনিছিল, সেই দাদাকেইটা, হুম?
সেইখিনিত ৰেষ্টুৰেণ্ট আছিল জানো?
উম এখন আছে যে বহুত মানুহ ভিৰ লাগি থাকে আমি নাখাইছিলোৱে যে প্ৰায় পাহৰি গলো। এতিয়া মই কেতিয়াবা গ'লে খাইছিলোঁ ন? ভাল বনাই তেখেতে।
অহ।
জুচ টোচো বিক্ৰি কৰে।
উম পাহৰিলো।
অ আজিকালি তাতে এখন এখন মিনি মাৰ্ত ওলাইছে ন দছ টকা দচ টকা বুলি যে চিয়ৰি
উম।
বৰ সৰু চিৰিকিটা এইখন দোকানৰ। উহ সোমাব লাগিব লাগিব। ইয়াটো ইমান বস্তু দেখা পাও ইটো লও সেইটো
উম মই ৰিলচতহে ৰাখিছো।
চব বাৰু সমান বস্তু নহয়। ৰ লোৱা যোৱা।
উম।
মই স্পটকুটি মাৰিছো হা তাৰে মাজত লৰাকেইটাক
হেৰিকেইটা চাৰ্ট কেইটা দিবলৈকে কিহে পাইছে ইহঁতক। উম,
আৰু কেতিয়াবা ছোৱালী মানুহৰ চেণ্ডেল মাৰিবি লৰা কিবা জোতা চোতা দি থাকে।
উম,
কাম নাই আৰু।
মোৰ যে কৰবাত ফুৰিব যাব মন গৈছে।
মোৰ ফুৰিব চুৰিব যাবলৈ মন নাই মোৰ গেলা গৰমৰ পৰা একো কৰিব মন নোযোৱা হল।
নহয় এতিয়াও নহয় ঠাণ্ডাৰ দিনত।
অ, ফুৰি ভাল লাগে ঠাণ্ডাৰ দিনত খালি এটা কথাইে বেয়া লাগে তে তিয়া মানে সেউজীয়া হৈ নাথাকে আৰু চব লথঙা হৈ যায় গছ চছবোৰ।
সেইটোৱেই
ভিউতো ধুনীয়া নাপায় আকৌ।
উম,
বৰফৰ দেশলৈ গ'লেহে যোৱা তেতিয়া।
ঠাণ্ডাৰ দিনত ইয়াতে যি কুঁৱলি দিব আৰু তই বৰফৰ দেশত যাবি।
আজিকালি গুৱাহাটীত ইমান নোহোৱা হল তহঁতৰ তাতহে হয় পাহাৰত।
আমাৰ পাহাৰত কুঁৱলী চুব পৰা হৈ থাকে।
উম, আমাৰ এইখিনিত নহয় কুৱলি চলি দেখি নাই পোৱা। কেতিয়াবা কাঠছিত বহুত বেছি মানে ঠাণ্ডা হলেহে দেখা পাও।
অ',
উম,